ঘৰতে শুই আছো
গৰম কেনেকুৱা
হুৱা নাই পকাটে‌ পৰি আছো আৰু
দোকান নাই যোৱা নেকি আজি?
দোকান বন্ধ
অ আজি দেওবাৰ নহয়
দেওবাৰ অ।
উ ভাত চাত খালি নেকি?
ভাত খালো মাত বনাইছিলে আাজি ৰাতিপুৱা দিনত নাই নাই ভাত এবাৰ খাও ন
উ এতিয়া দিনত একোৱে খোৱা নাই নেকি?
এক হোৱা নাই কি খাবি যাম চাগে ওলাই ল দোকানৰ ফালে এতিয়া
উ এনে কিবা কামত নে- এনেই-
এনেই
অ ঠিকে আছে গৰম কেনেকুৱা
ব বহুত দিছো বহুত দিছো ওলাব পৰা নাই এই কি কাম কৰি আছ নেকি কেইদিন
এই কাম কৰিবলৈ নাই একো কোৱা নাই ঘৰতে আৰু এনেই শুই ব আছো আৰু
অ মই এইছো কাম তহতি কৰি আছ কৰি আছিলি ভাবিছিলোঁ
নাই কৰা
অ
কিনো কাম কৰিবি আৰু কাম চাম নাইচোন একো কামেই এ ৰ'দ ডাল দিছে এতিয়া কো সোমাই বলৈও নোৱাৰি ন
উলাইৰা যাব নোৱাৰি
উম
উম
ঘৰতে এনেই কোচো মাৰি আছো আৰু আহ খালো খালো।
অ!
উম। বাকী?
কি কৈছা?
ক? এই গৰমত সেই কঁঠাল চঠাল খাব লাগিছিলে আকৌ।
চাবতো লাগিছিলে কঁঠাল নাই নহয় এতিয়া পাবলৈ।
কঁঠাল খাইদে গাহৰি খাইদে গাহৰি ৰঙালাও বনাই পেলাই।
আহ সেইটোয়ে গমত অ।
খাই দে ভাল লাগিব।
উম কঁঠাল কঁঠাল খালি নেকি?
কঠাল?
হম।
নহা নহা নহয়।
উম তোৰ কঁঠাল খালে আকৌ ডিঙিত লাগে নহয়। চেণ্ডেল দিয়া লৈ আহোগে। কত? আহ।
তাৰপৰা হেৰি। আজি লাইন মিল যাবি নে সন্ধিয়া?
মই ওলাই গ'লোৱে এতিয়া আহ ওলাই আহ দিয়া।
নেযাওঁ নাযাওঁ লগৰ এটা আছে ঘৰতে।
যোৱা।
ৰ'দখনত ওলাই মেলি নুফুৰো আৰু।
উম!
উলাম।
ছাতি লৈ আহ দিয়া পতাপত আহ।
নাযাও নাযাও।
উম।
বাকি ক? মানুহটো বহুত দিন দেখা নাই আৰু।
মানুহটো তোক হে দেখা নাই মই।
মই এনে ঘৰতে ৰ'দ ৰ'দ ওলোৱা নাই।
অ লগৰ সোপা লগত ওলাই গৈ আছোঁ আৰু।
উম নাই তেনেকে যোৱা নাই যাম।
হ হা হা! তাকে হে।
ম পানী চানী আছে নাই?
থেত পানী শুকালে ইয়াত।
কালি ৰাতি বৰষুণ দিছিলে নি?
অ কালিটো বৰষুণ দিছে ন।
এই কেনেকুৱা?
কেইটা কেইটা বজাত দিছে খুব বেছি বাৰ মান বজাত দিছ দুটা মানত এবাৰ দিছে, তাৰপিছত ৰাতিপুৱা চাৰিটা মানত চাৰিটা বজাটো হেৰি ঢেৰেকনি মাৰিছে তেতিয়া নাই বৰষুণ নিদিলে চাৰিটা বজাত বতাহ মাৰিছিলে দুটা বজাত ইচ। বাকী নৰ্মেল অকণমান দিলে দশ মিনিটমান দিলে বৰষুণ।
ঠাণ্ডা আছে ন তেতিয়া?
হা? অ বতা -বতাহ মাৰোতে কিন্তু মজা ঠাণ্ডা আহিছিল। লাগিব দেই।
উম।
দহ হাজাৰ খুলিলো খুলিলে।
উম।
একদম পৰি আছো বিদাচ পকাতে।
এই ভিতৰতকে বাহিৰতেই ভাল ঠাণ্ডা পুৰা।
অঁ এই গছৰতলে আহো দিয়া।
আহ!
গছৰ তলে আহ যদি আহ।
নাই মই গছৰ তলতে বহি আছো, আমি ওলাই মেলি যাওঁ ৰাস্তালৈ। তয় আহে যদি আহ ইয়ালে ঘৰলে।
মই গছৰ তললে আছো এ।
লগৰ এটাও আছে।
ক?
শকত কে ল'ৰাটো যে।
শকতকে লৰাটো নি এইদিনাখনি অহাটো নেকি?
সেইদিনাখন অহাটো অ।
অ। ৰ মই দোকানৰ পৰা আহি লমগে তেতিয়ালৈকে।
যা যা যা যা। বাকি ক'ত পালেহি?
দেখিছো অ দেখিছো দাদা।
উম। এই ৰদখনত ওলাই, ৰ'দখনত ওলাই যাব পাৰিছ বুলিহে আও।
পাই চান এই কিবা এইবিলাক। পাওদা চাওদা হানি আহিছো।
অ ৰই ইফালেও যাব পাৰাচোন ৰাস্তাইদি। ত গাঁৱ এদি গাঁৱ এদি পটোৱা ওচৰলৈও যাব পৰাাৰচোন। উ
কি পেত কোন পেডোৱা?
এই ৰাস্তাওচৰ পটোৱা। একদম চুদৰ। অ অ।
অ।
সেইটো কাৰণে।
চুলিতটো ৰাখি দিলো হয়। ত গৰ চুলিটোৰ কাৰণে বহুত গৰম উঠিছে এইবাৰ।
অঁ মই সেইদিনা কাটিব লো আৰু চুলি কৰপা।
অ তই তই কাটি দিবি মই নাই কথা নেকাটো চুলি ৰখাত এইবাৰ ধান মানু লকে।
এইবাৰ একেবাৰে ৰখাই দিলি নেকি নাকাট।
কবিৰ সিং কৰিম এইবা।
হয় নেকি অহ। তাৰ পৰাৰা সেইদিতে ৰং কৰিছিলি ৰং ধৰিলে নাই।
ধৰিলে ধৰিলে।
ধৰিলে। অহ।
তে হেৰি তেতিয়া পায়ে চুলিটো ডা ডাঠ ডাঠ হৈ গ'ল ন।
ডাত হ'ল নেকি অহ। উম
এই বাঁহৰ তলত বহুত ঠাণ্ডা দেই।
বাহহৰতে একণে গহৰটো বনাই লল তয়।
অ বাহৰ তলত ধুনীয়া ঠাণ্ডা এটা পৰি আছে এইখনত।
উম এইকণতে হেৰি অকণ কৰিব লাগিছিলে। ত আমি সেই কাম এটা কৰিব পাৰি আকৌ দেই। আমাৰ এই গছপাৰ তলত চাং এখন বনাব পাৰি আকৌ।
বনাবলৈ কত দিব আৰু।
হা?
বনা তহটি কেইটাই।
নহয় এই আমাৰ মন্দিৰটোৰ ওচৰতে গছজোপা যে।
অ সেইখনত পাৰি অ।
ৰাতি হলে সেইখনত ওলাই আহি লৈ পেলাই বহিবও পাৰি এনে দিনতো সেইখনত ঠাণ্ডা পৰি থাকে পুৰা।
অ অ সেইখনো পাৰিম।
এনে মানে এই খোটি চাৰিটা হ'লেও আৰু খোটি চাৰিটাৰ ওপৰত কিবা কিবি। দিলে পুৰা ধুনীয়াকে মজাছে বহি থাকিব পৰা যাব। মজা লাগিব বহি সেইখনত। শুনিছ নাই? শুনিছনে?
তামোলৰ পাটাম আছে শুনি আছো শুনি আছো তামোলৰ পাটাম আছে
অ আছে অ তাৰপা ই আমাৰো ই তলৰ বাতাম আছিলে নাইকল বাকলিও। নাই গছ খোটি দি দিব লাগে পুৰা ধুনীয়া মজা লাগিব বতাহও মাৰি থাকিব। গৰম উঠছে উপাই নাই ৰো।
উম।
ৰাতি হলেও তাতে ধুনীয়াকে লাইন চাইন গলে সেইখনতে আহি পেলাই বহিব পাৰি। আৰু কেতিয়াবাতো সন্ধিয়া ৰাতি দেৰিকে হলেও ওলাই আহো ন আমি।
তাতে বহিব পাৰিব ভালকে।
আহ ধুনীয়া আৰামত মজা লাগিব সেইখনত।
অ ভালেই লাগিব।
উম। আমাৰ মাটি মালিককে কব লাগিব নেকি বাৰু?
মাটিৰ মালিকক মাটিৰ মালিকে ইমানটো সুবিধা কৰি নিদিব নহয়।
বাঁহ এটা দিলেই হ'ল বাঁহ দুটা।
অ বাঁহ দুটা সুজিব পৰা যায় বাঁহ দুটা নালাগে বাঁহ এটা দিলেই হ'ব গুৰি চাইদৰ।
হলেও অকমান ডাঙৰ বাঁহ।
অ গুৰি চাই অ তামোল এজোপা মই দিম বাৰু আমাৰ বতাহত ভাগিছিলে যে।
অঁ অঁ!
ৰুমত ভগা তামোল এজোপা দিলেই হৈ গ'ল।
অ হৈ গ'ল তামোল এজোপা হলেও হৈ যাব মাজদি ফালি ফালি দিলে
অ!
অ কৰিব পাৰি আকৌ দেই।
অ!
পুৰা ধুনীয়াকে ঘৰতে কৰি আনিব লাগে চব এনেকে কাটি মেলি আনিব লাগে তাৰ ধুনীয়াকে আৰু খোটা গাঁতকেইটা খানি লৈ পেলাই পুতি দিলেই হৈ গ'ল আৰু।
আহ!
কৰি দিয়ো আৰু এইটো।
হা?
কৈ দিওঁ ক।
অ কৰি দিব পাৰি।
অ তাৰপৰা এই তহঁতি আজি ভাওনা চাব যাবি নেকি?
অ আজি ভাওনা চাবলৈ জানো লগ ধৰিছে বাৰু লগৰ কেইটাই।
উম যাও যদি উলা মই যাম।
য যাব পাৰি।
উম বা!
কোন কোন হাবি ত ত তোৰ লগত কোনোবা আছে নেকি।
মোৰ শকত কৰাটো।
হব হব তিনটা গুচি যাাম আকৌ লগতে।
মই আকৌ সিহঁতৰ ঘৰত থাকিমগে।
আহ আমি তিনিটাই গুজি যাম আকে লগত এ।
তাক সুধি ল'ব লাগিব সি আকৌ বেলেগ মানুহৰ লগত যাবা
সুধিছা জুনে যায় সুধিছা কথা বতা পাতিছা।
উম!
হব।
উম!
পালি কেনে কি চেন্টাৰ।
চেন্টাৰ পালিগে নেকি?
মানুহ চানুহ আছে নাই চেন্টাৰত?
নাই কেলা।
হ'ব দে। হেল্লৰ!
নন্সেন।
উম! ঠিকেই আছে।
কি কৈছ?
ঠিকেই আছে বোলো।
কি কলি?
ঠিকে আছে বোলো শুনিছা নাই ভালকে?
শুনি আছো মই।
অ অলপ ভালকে কথা পাতিবি আকৌ।
ভালকে মানে ফোন এটা অ ভালকে কথা পাতিব লাগিব।
উম!
উম! উম ক
বাকি এইকেইদিন একো এটা কৰিব পৰা নাই পইচা পাতি নাই। ফুৰিবলে কবালৈ যাওঁ বুলি ভাবিছো অলপ ঠাণ্ডা জেগা চাইডে।
কলে কিবা পঢ়বলৈ গৈ থাকোতে হেৰি হৈ থাকে ভালে হৈ থাকে পঢ়িবলৈকে গুচি যাও। দিনটো পাৰ হৈ যায় তেতিয়া দিনটো পাৰ নহয়ে নহয় নহয়ে নহয়।
উম!
সময় নাযায়হে নাযায় মাথা চাথা মাথা বেয়া হৈ গৈছে একদম।
পইচা পাতিও নাই তাতে। উম! আহি আছ নেকি? অ অ! অ!
এষ্ট আ গল অহ
হেল্ল' শুনিছা নাই
হ'ব দে
শুনিছা নাই